উম।
এনেই টিভি চাই আছিলো তুমি।
হয় মই মানে অলপ বজাৰলৈ ওলাই আহিছোঁ ৰ'বা।
অ বজাৰত যাই ভাল পোৱা নেকি।
হয় বজাৰত যাই ভালে লাগে মানে মোৰ সন্মুখতে আছে ন বজাৰ বোৰ মানে নে। শনি বজাৰো বুলি তুমি চিনি পোৱা নেকি। শনি বজাৰ বুলি এনে দেখা পাইছা নেকি? হয় সেইটো শনি বজাৰ মানে আহি আজ যাওঁ আৰু বজাৰ কৰিব ভালে লাগে আৰু যিহেতু বহুত ধুনীয়া ধুনীয়া বজাৰত মানে বস্ বস্তুবোৰ থাকে ন, এইবোৰ চাই কেনে বৰ ভাল লাগে। হয় হয় হয় ফ্ৰেছ ফ্ৰেছ বস্তু মানে বড়ো মানুহবোৰ মান মে বেছিকে ফ্ৰেছ ফ্ৰেছ বস্তু বোৰ আনে সিহঁতৰ পৰা লবা চোন বৰ ভাল লাগে, যেনেকে কলডিল হওক মানে এইবোৰ বস্তু বেছিকে লোৱা মানে যোৱাবাৰটো মই লেত কু আনিছিলোঁ, খায় বৰ ভাল লাগিছিলে আৰু, বহুত ডাঙৰ ডাঙৰ আছিল আৰ মই পত প্ৰথম প্ৰথম যেতিয়া লেটেকু ওলাইছিলে ন সেইটো টাইমত মানে লেটেকো মান বহুত টেঙা টেঙা আছিলে, আৰু এতিয়া ল'বাচোন বৰ মানে ইমান ভাল লাগে আৰু খায় কেনে। হয় এতিয়া ল'বাচোন বৰ ভাল লাগে মানে বহুত ডাঙৰ ডাঙৰ থাকে।
অ আৰু মানে চাই কানেও ভাল লাগে এটা। মানে পুৰা একট্ৰেক্টিভ হয় অ, আৰু আমাৰো ইপিনে চান্দে বজাৰ লাগে যে শাক পাচলি চব লৈ আনে। ফ্ৰেছ ফ্ৰেছ আৰু সিহঁতে বেছিভাগ মানে যিদিনা বজাৰতো বহে সেইদিনা বেছি ফ্ৰেছ ফ্ৰেছ লৈ আনে, আৰু
হয় হয় বেছি ফ্ৰেছ থাকে বস্তুবোৰ বহুত ভাল লাগে আৰু বেছি বেছিভাগ বড়ো মানুহবোৰ, বেছি পাহাৰীয়া বস্তু বোৰ আহে ন হয় তুমি ঠিকে কলা পাহাৰীয়া বস্তুবোৰ যেতিয়া আহে মানে পাহাৰ গছৰ পৰা নিজে ছিঙি অনা বস্তুবোৰ সেইবোৰ অকমান অকণমান থাকে আৰু মানুহবোৰ ভ অলপ বস্তু বোৰ নলও নেকি এনেকুৱা এটা ভাবে কিন্তু এইটো নহয়, যোন মানুহ য'ত দোকান আছ চাবা মানেৰ মাৰ্কেট কৰিব যেতিয়া যাবা ন বস্তু যদি অকনমান থাকে না ভাবিবা যি মানে কবাৰ পৰা ছিঙি আনিছে নিজে মানে খেতিৰ পৰা লৈ আনিছে, আৰু যোনবোৰক বেছিকে থাকে ন সেইবোৰ চালানি হয়, তে সেইবোৰ মানে চব্জিবোৰক মানে ভাল নহয় আৰু নিজৰ মানে স্বাস্থ্যৰ কাৰণেও বৰ বেয়া হয়, হয়। তুমি ঠিকে ক'লা টেষ্টটোও নালাগে।
বনাই না সেই টো কি ধুনীয়া দেখাত কিন্তু
হয় হয় দেখনতে ভাল হয় কিন্তু মানে খাৱাতহে বেয়া, আমাৰ মানে ব মানে গাঁৱতে মানে বেমাৰ আছে বেমাৰ আজাৰ হৈ থাকে হয় তুমি ঠিকে ক'লা, আৰু তুমি এনে সিদল মাছ খায় পাইছা নে?
সিদল মাছ অ অঁ। ভাল লাগে মানে মই বেছি নাখাও অলপে খাওঁ কেতিয়াবা কেতিয়াবা।
হয় হয় অলপে অলপে খোৱা হয়, মানে বেছিকে খোৱা নাযায় মানে এনে যেনেকুৱা হয় মানে জ্বৰ চৰ হ'লে ন সেইটো মানে খালে বেছিকে ইমান ভাল হয়, আৰু তুমি মানে যেনেকে জ্বৰ হ'ল তুমি বিলাহী অলপ দিবা এইটো মাছটো মান টেমাত থৈ দিয়ে টেমাত বান্ধি কেনে থৈ দিয়ে, অলপ মানে গোন্ধাই যি মাছটো ন, অ মানে পচা পচা টাইপ গোন্ধায় আমি ভাবো যে বেয়া বুলি কিনে, কিন্তু বেয়া নহয় বৰ ভাল হয় মাছটো, মানে যিহেতু মোৰ মানে মানে গাটো বেয়া হৈ আছে মানে অলপ মানে জ্বৰ জ্বৰ লাগি আছে সেইটো কাৰণে মই মানে আনিছিলো এতিয়া আ এইটো মানে সিদল মাছ আনিছিলো, আনি নে মানে অ যেনেকোৱা লাওৰ আগ হয় ন সেইটো মানে চাটনি তাই মিক্স কৰি চাট নি বতি কেনে মানে দিব আৰু, বৰ ভাল হয় তুমি খাবা। মানে যিহেতু মানে বেমাৰ আজাৰ মানে এ মেডিচিন কিমান খাবা হয় নে নহয়? মেডিচিনটো বেছি খাইও মানে গাৰ কাৰণে ইমান ভাল নহয়।
সেইটো আৰু মানে মেডিচিনটো বহুত বেয়া হৈ গৈছে, তুমি যদি খাইয়ে থাকিবা মেডিচি যেন নেদা মানে হে।
হয় হয় হয় এইটো ভাল অভ্যাস হৈ গলে মানে। তো এনেকুৱা হয় ন মে যিনি বস্তু খাব মানে। মেডিচিনটোও তোমাক লাগিব সেইটো কাৰণে নিজৰ গা কাৰণেও বেয়া হয় নে নহয়।
অলপ গাটোক এনে এৰি দিব লাগে নিজ।
হয় হয় নিজেও মানে চেষ্টা কৰিব লাগে মানে নাই মই মেডিচিনটো নাখাম মই মানে। বেছি ভাগ এৰে পাতে কিবা কিবি হওঁ মানে নিজে চেষ্টা কৰি বনাব। আজিকালি বহুতেই মানে আগৰ মানুহ বোৰ চাই চাই তুমি। বেছিভাগ মানে মেডিচিন লোৱাই নাছিলে হয়নে নহয়।
আৰু আগতে জাৰি বুটি আছিলে সেইকাৰণে মানে ভাল আছিলে।
হয় হয় কি কলা তুমি।
আগতে মানে জাৰি বুটি আছিলে যে মানে।
হয় হয় তুমি ঠিকে ক'লা মানে জৰিবুট। বুটিবোৰ মানে বতি কেনে আইতা আইতাহঁতে মানে বেছিভাগ এইবোৰ দিছিলে আৰু। আমাৰ জ্বৰ উঠিলে। মানে কিবা হ'লে আজিকালি মই মানে টানটি মানে গলেহে মানে এ এণ্টিবায়টিক লৈ আহিছে গজাল মান। টা ভৰিত সোমাই গৈছিলে সেইটো কাৰণে এণ্টিবায়টিক লৈছে যিটো ল'ব লাগে। গে আজিকালি যেনেকুৱা বতৰৰ যেনেকুৱা হৈছে ন এইটো ল'ব লাগে যিটো ইনফেকচন হৈ যাব লহাত। টো সোমাইছে ন কিন্তু আগতে মোৰ এন। হৈছিলে ন তে হোৱাতে কি কৰিছিলে মানে তেল যি হয় ন মিঠাতেল আৰু কট। কটন কাপোৰ আৰু মানে তাক জ্বলাই কেনে। মানে মোৰ ভৰিত মাৰে মাৰিছিল মানে গাত মানে মাৰি দি জ্বলি যায় ন সেইটো বস্তু। তেতিয়া বেয়া মানে ভাল হৈ যায় আৰু সেই তেনেকোৱা। তে আজিকালি মানে বেছিভাগতো এন্টিবায়টিক মা বেজি চেজি মেডিচিন দি কেনে ভাল কৰা যায়। এইটোতো বেয়াই হয় হয় নে নহয় তুমি কি কোৱা।
সেইটো সেইবোৰ ভাল নহয় আৰু কিন্তু উপায় নাই আজিকালি চাইন্স বহুত আগত। হৈ গল ন।
হয় হয় এইবোৰতো এতিয়া আগত মানে বস্তু বোৰ তো ভাবাই ন আজি। বস খোৱাতে চাউলতেহে মিক্স থাকে আৰু কিনুকৰিবা আৰু।
উম। চাউলত প্লাষ্টিক সেই চাউল থাকে এতিয়া আৰু কিয়ে মানে সেই থাকিব। তুমি যেতিয়া সেই এটা ৰাচন আনিব গ'লেও তাতে চাবা চাউলতটোও যে দিয়ে সেই যে ৰাচ। গভানে যে দিয়ে তাতে অলপ চাউলৰ প্লাষ্টিক যে থাকে ন।
হয় হয় হয়। আজিকালি বহুতে মানে প্লাষ্টিং ওলাইছে প্লাষ্টিং তুমি কেতিয়া গম পাবা এতিয়া চাউলতটো ভিজাই দিবা ন ভিজোৱাতে মানে প্লাষ্টিক টো ব মানে। চাউল টো চাব বহুতে বগা হৈ যায় ওপৰ ওপৰ উঠি থাকে মানে চউ টো তেতিয়া। গম পাব এইটো চটো পেলাই দিবা মানে এনেকে মানে পানত বেছিকে দিকেনে মানে এনকে লা অলপ। লাহে লাহেকে পাৰে যেনেকুৱ আমি অ উ এইটো মাটি মাহৰ দালি যেনেকুৱা বনাও নহয়। সেইটো তাৰ বাকল বোৰ কেনেকে ওলাই দিয়া ন সেনেকুৱাকে ওলাই দিব লাগে মানে তেতিয়া চাফা হৈ যায় আৰু। তেনেকুৱাক কি মানে ক'লো চাউলতে সি আমাৰ ভাততেই যিটো বেয়া চব চ মানে চব্জিবোৰত বেয়া নহব নেকি।
সেইটো অ। আৰু চব্জিবোৰতত আৰুৱে বেয়া মানে যিমান মানে আপগ্ৰেড হৈ আছে ন চবজিবোৰত। ইঞ্জেকশ্যন দি আছে। চিকেন বোৰতো ইন্জেকচন দি আছে সেইবোৰ কৰি কেনে বনাইছা
মুৰ্গী বোৰত যেনেকোৱা আজিকালি আগতে যি কভিড ওলাইছিলে সেইটো টাইমতো মানে বহুত তৰে মানে বহুত বেয়া হৈছিলে মানে মানুহ কাৰনো বেয়া মই অলপ ক'ৰবাত ফুৰিব যাবা জ্বৰ উঠি যাব আৰু ভাইৰেছ বেছি ঠিকে লাগা যায় হয়নে নহয় মানে তোমাৰ যদি হ'ব মোৰতো হ'বই হ'ব এইটো তোমাৰ চিয়ৰ আৰু সেকুৱা টাইপ সেই সেইটো কাৰণে মানে যেনেকুৱা জীৱ জন্তুৰ কাৰণেও বহুত বেয়া আছিলে তোৰ মানে দিনটো আৰু বহুত বেয়া লগা দিন আছিলে
সেইটো দিনটো বহুতে বেয়া লগা মানে তুমি বাহিৰত ওলাই মানে বজাৰ কৰিব যাব নোৱাৰি মানে বহুত আৰু ক'ভিড আছিল যে বহুত ৰেষ্ট্ৰিক্যন দি দিছিলে যে সেই
হয় হয় তুমি বনাব ক'লা মানে কত যাব পৰা নাছিলে কিন্তু আমাৰ সেইণে মানে ভাল আছিল মানে যেনেকুৱা চাবা মানে গাঁৱত থকা মানুহবোৰৰ কাৰণে বহুতে ভালেই হৈছে ছিলে মানে ভালে হৈছিলে আৰু অলপ পইচা আনতি হৈছিলে কিন্তু এনে ভালে যি সিহঁতে মানে এনে বস্তু নেচাৰেলি বস্তু বোৰে খায় খেতিতে লগোৱা বস্তু বোৰে খাই সিহঁত সে মানে চাউল তাউল সিহতৰ খেতিৰে আহে যোনবোৰৰ মানে গাঁৱত থাকে আৰু সিহঁতৰ কাৰণে ভাল আমাৰ কাৰণে অলপ বেয়া হৈছিলে আৰু যিহেতু আমি অলপ টাউনত থাকো আমাৰ মানে ক'ত যাবা মানে কাম কৰা মা মা দেউতা ঘৰতে বহি গৈছে
সেই অৰ্ডাৰ কৰে চব্জি আহি গ'ল বা দালি আহি গ'ল সেনেকুৱা হৈ গৈছে
বাজি নয় মানে ঘৰত বহি বহি চব্জিবোৰ অৰ্ডাৰ কৰো কিন্তু তুমি চাবা চব্জিবোৰ যি লয় ন আমি যিহেতু আমি বাচি নে লোৱা চিকি ভাল মানে মানে লোৱা যিমান ভাল ন আৰু সেইবোৰ অনলাইন কৰাটো বেছিকে বেয়া কি কি মানে কাপোৰ লব পাৰা মানে যিটো কাপোৰ বোৰ অ মানে চাই কেনে অলপ ভাল লগতীয়া হয় ন মানে বহুত কামত ভালো আহে মানে বেয়া নহয় নহয় ভালে আহে কিন্তু চব্জিবোৰ হয় তুমি যেনে খাৱা লোৱা বস্তু বেছিভাগ মানে অনলাইন কৰিব নালাগে যিহেতু মানে নিজে চাই কেনে লৈ অনাটো বেছি ভাল হয় হয় তুমি ঠিক হ মোৰ কাষৰ এটা আন্টিজনী আছে হা মোক কৈছিলে মানে অ কৈছিলে যে ন টকাতে বস্তু বোৰ পাই যে তুমি লোৱা মানে এনা গৈছিলে মোক কৈছো নাই মই নলও যিহেতু মই নিজে যাই কেনে দোকানৰ পৰা লৈ আহো আৰু নিজে বা লৈ আহো তুমি পাৰিলে তাক মানে দাম জৰ্জ কৰিব পাৰিবা আৰু ইয়াতে কি হয় মানে দাম দচ কৰিব নোৱাৰা আৰু বস্তু বোৰতো বেয়া আহে কিমান পইচা গেলা পইচাবোৰ আহে সেইবোৰতো মানে তুমিতো ক'ব নোৱাৰিবা না ৰিটাৰ্ণটো কৰিব নোৱাৰিবা ৰিটাৰ্ণ যদি নলয় যদি সেনেকুৱা হৈ যায় ন আৰু তুমি নিজে যদি বাচি লোৱা হয়
দেখিছিলো ধনিয় ললো তে ধনিয়টোত কিমান বেয়াও আছিলে, সেইকাৰণে মানে বিশ্বাস নোৱাৰি চব্জি লৈকেনে তাত।
হয়, হয়। চব্জিবোৰৰ এইবোৰ বিশ্বাস- কৰিব নোৱাৰি। এনে সজোৱা বস্তুবোৰ ল'ব পাৰিবা, যিহেতু ট্ৰেণ্ডত যেনেকা বস্তু চলে। আজিকালি আমি- ইনষ্টাগ্ৰাম ফেচবুক এইবোৰ চলাই থাক কয় নে নহয়, চচিয়েল মিডিয়াত জৰিয়তো থাকোৱে, সেইটোয়ে মানে, যেনেকোৱাকে ইনষ্টাগ্ৰামত বহুত, বহুত আহে বস্তুবোৰ আহে যেনেকে, আজিকালি নতুন, নতুন ড্ৰেছবোৰ ওলাইছে। সৰু সৰু চৰ্ত কুৰ্তা মানে ন পিছ পালি ফিটা মাৰ বোৰ এইবোৰ মানে ট্ৰেণ্ডত ওলাইছে। সেইবোৰ মানে চবে লয়, হয় নে নহয়? হয়, এইবোৰ ল'ব পাৰি, কিন্তু যিখিনি বস্তু খোৱা লোৱা বস্তু এইবোৰতো লোৱা ন লোৱা নৰি হয় নে নহয়?
সেইটো যাই কাৰণে মানে কিনা বেছি ভাল হয়।
হয়, হয়, যায় কেনে, কিনাটো বেছিকে
অ আৰু দাম ভাও ভাও মূল সেইবোৰ কৰিব পাৰি আৰু সেনেকে গৈ কাৰনে সেনেকুৱা আৰু সেইকাৰণে সেইকেইটা ভাল আৰু তুমি বাহিৰত গলাতে কিবা খালানে?
হয়, সোৱাদ। তো নাই মানে, এনেই মানে, মাছবোৰ মাছতো লৈ যে খোৱাটো মানে, খাব ইচ্ছাই নাযায়, আৰে ক'ত যি আছিলো মানে পইচা এক টকা পালেও গৈছিলো কিবা খাবলৈ। মানে ইচ্ছা- আজিকালি এনেকে ইচ্ছা নাই, গ'লে মানে ডাঙৰ যাৰ মানে বেছি দূৰ যায়। কেনে ফাষ্ট ফুড খাইটো বেছি ভাল লাগে আৰু তেনে সৰু সৰু দুখ- ত যায় কেনেকা কিবা, খাই ভাল ফ্ৰেণ্ডবোৰৰ লগত গ'লে বেছি ভাল লাগে। আৰু মানে দোকানত যাই কেনে ফুৰিব যেতিয়া যাওঁ, সেইটো টাইমতো খাবই লাগিব। মই যদি ফুৰিব যেতিয়া যাওঁ ন মানে নাখাই- এনে মানে, আহিবই নোৱাৰোঁ আৰু মই, মানে কিবা মই খাব দিবই লাগিব, হয় কিবা এ লাগিবই মানে ন। ফুৰা, ফুৰা নিচিনা নালাগে আৰু মোক।
সেয়ে মইও সেনেকে কৰো, কি কিন্তু মই যেতিয়া মানে বাহঁতৰ লগত যাওঁ, এনেই মাৰ্ক- খিনি ওচৰত বজাৰটোত যা তেতিয়া এনেই মানে বজাৰ অলপ কৰোঁ, তাৰপিছত কেতিয়াবা আলু চপ যে বনাই প পকৰা চকৰা সেইবোৰ লৈ যাওঁ আৰু।
টাইমত এইবোৰ - খাই বেছি ভাল লাগে আৰু যিহেতু গৰম উঠি যায় গাটোত।
বেছি ভাল লাগে আৰু কেতিয়াবা লৈনো চাহ লগত খালো এনেকুৱা।
মানে যিহেতু মানে তেলত ফ্ৰাই কৰা বস্তু বোৰ ন, মান আমাৰ গাত মানুহো স্বাস্থ্য - কাৰনো বহুত বেয়া, হয় নে নহয়, সেইটো কাৰণে মানে খাব নোৱাৰি আৰু ঠাণ্ডা দিন অলপ খালোঁ আৰু মানে যিটো গাটো গৰম হৈ থাকক আৰু। সেইটো কাৰণে খাৱা যায় বহুতে যায় আৰু ঠাণ্ডা দিন বেছিভাগ তুমি চাবা অ ঠাণ্ডা দিনত তে মানুহবোৰ বেছিকে বাহিৰত ওলায় হয় নহয় কোৱাচোন।
অ', অ' ঠিক আছে দিয়া। অ', অ', অ' মোৰো অ', দি
ঠিক আছে দিয়া ৰাখিছো, ধন্যবাদ।